কি কৰি আছ?
এয়া বহি আছোঁ চেল চাই, চাই।
অ', চাহ তা খালি?
উম চাহ খালোঁ,? তোহটে?
চাহ খালো উম।
উম, কি কৰি আছা এতিয়া?
এতিয়া একো কৰা নাই ৰ মানে চাহ খাই গৈ চাহ খাই কৰি আহিছোঁ ভাত বনালোঁ আজি।
সোনকালে বনালি।
এ ল'ৰা যাই গৈ যে লৰা কামলৈ যাব যে।
অ', মই বনামগৈ আৰু দিনতে দালি থৈ আহিছোঁ। দুুইতাৰ ভাত কেইটামান বনামা আও
উম, হা ভাত কেইটা বনালো দিনৰ দালি আছিলে কণী আমলেট বনাই দিছিলোঁ চোৱা আমু কাটি দিছোঁ ভাত খা বলো তেনেকে উম।
তেনেকে ধুুৱোৱা গৰমত ন আজি অলপমান ঠাণ্ডা
ঠাণ্ডা আজি অ', লাইনতো নাই কিন্তু আজি।
অ', আমাৰ আছে আমাৰ তাহনৰ ইনভাৰ্টাৰ আছে দেখোন।
অ', আছে এনেই লাইন নাই কিন্তু এনেই মানুহৰ ওচৰৰ মানুহৰ কাম
সময় আাছিলে, এতিয়া আহিল নেকি আছে এতিয়া।
আমাৰ নাই আহা।
আছে সন্ধিয়াৰ পাই।
উম তই মাজুল গৈছিলি মাজুলী যোৱা নাছিলি জানো সেনাখন।
অ', মাজুলীত গৈছিলো মই।
কেইদিন থাকিলি মাজুলীত?
মাজুলীত তিনদিন থাকিলোঁ।
তিনিদিন থাকিলি তাত এ যোৱা সতে তিনিদিন আৰু।
অ', আহা তিনিদিন অ'। যোৱা সতে তিনদিন আ। আহা, যোৱা চাৰি দিন হ'ল আহা অ'প্ৰ থমদিনাই গই পেলাই আমি হেৰিত থাকিলো। এই মাধৱদেৱৰ জন্মস্থান যে লেটেকু পুখুৰীত।
অ'।
তাত থাকিলোঁ, তাৰপিছত তাৰ সেয়া হেৰিবিলাক সত্ৰ বিলাক চালোগ।
অ'।
মাধৱদেৱৰ জন্ম ঠাই পালো, গা ধোৱা কুৱা চোৱাবিলাক চালোঁ।
অ'।
ফাই কৰি লৈ পিছদিনা অ, ৰাতিপুৱা ছয় সাতটা মানত উম, গা পা ধুই কৰি চবে গ'লো গোৱা মাজুলীলৈ গ'লো।
অ', অ'।
যাওঁতে তাৰ পিছত পদুমণি আই থান চালো।
উম।
তাৰপিছতে আকৌ হেৰি আছিলে বিষ্ণু মন্দিৰ। বিষ্ণু অ', বাসুদেৱ থান। বাসুদেৱ থান অ', সেয়াও চালোঁ। কৰি লৈ পেলাই বাৰটা এটা মানত হেৰি পাইছোগ' মাজুলী পাইছোগ'।
অ', মাজুলীত হেৰি একে মেইন জেগা তেতিয়াহে পাইছোগৈ।
উম, আউনীআটী সত্ৰ।
অ'। ত' এনে যাওঁতে কিহত গৈছ, যাওঁতে কিহত গৈছ? কি গাড়ী লৈ গৈছা?
টেভেলা
অ', ট্ৰেভেলা মানুহ কিমান গৈছে?
মানুহ বিশ পঁচিশ জন মান গৈছে। ল'ৰা ছোৱালী হতি।
অ', তাত খোৱা বোৱা?
খোৱা বোৱা বনাই কৰি খাইছোঁ।
অ', নিৰামিচ খাব লাগে ন' তাত গ'লে?
উম, উম, দালি ভাত। তাৰপিছতে পোৱা পিছতে তাতে হোটেলতে দুপৰীয়াতে ভাত পানী বনোৱা নাই আৰু।
অ'।
হোটেলতে ভাত পানী বা ৰুটি চুটি যেনেকে যোনে যি জলপান চলপান নিশ্চয় এনেকে খাই বৈ ল'লে, তাৰপিছতে উম, হেৰি আমি হেৰি দক্ষিণ পাট সত্ৰ চালোগ' তাৰ পিছ ছত গৈ পেলাই ব্ৰহ্মপুত্ৰ খেৰী ঘাট চালো গৈ।
অ'।
ফেৰী ঘাট চাই আহি তাৰ পিছত মোখ খা শিল্প আছে নহয়।
অ'।
তাতে সেয়াওঁ সত্ৰ এখনতে সেয়া চালোঁ, তাত মুখাবিলাক বনাই বনাই থৈ দিছে ধুনীয়াকে।
অ'।
কিবা চব মুখো আছে আউ এই ভাওনা যে কৰে যে।
অ' অ'।
বন তাৰপিছতে ছ হনুমান, ব্ৰহ্মা, বিষ্ণু- আৰু এই সাপ বিলাক এনেকুৱা চব মুখা আওঁ। মুখা শিল্প উম সেয়া চালো। অ' সেইজন মানুহজনে বনাই আছে। ধুনীয়াকে বনাই আছে বেছ ছে সেইবিলাক সেয়া ভাওনা কৰা মানুহ বিলাকে লৈ লৈ আহে যে।
তাকেই।
সেয়া বনাই থাকে অ'। বনাই থাকা পা মানুহজনে নি পেলাই আমাক ভিতৰতো দেখ দেখোৱালেগে গোটেই ধুনীয়াকে। দেখুৱাই পেলাই তাত কেনেকে বনাই আছে কি কৰি আছে মানুহ লগাই লগাই বনাই থাকে আও সেইবিলাক দেখুৱালে অ'। সেয়া দেখুৱালে দেখুৱাৰ পিছত সেইখন চাই আহিলো। আহি লৈ পেলাই ৰাতি তেতিয়া তাতে ৰাতি থাকিলো আহি আউনীআটী সত্ৰত।
উম।
তাপিছত ভাত পানী বনালে খালোঁ। খাই বৈ লৈ শুই পিছদিনাখন উঠি চাকি বাতি দিছোগে নাম নাম হৈছে
ৰাতিপুৱা তাত প্ৰসংগ কৰে নহয়।
অ' নাম চালি এনে গা পা ধোৱা, তাত এতিয়া গা পা ধোৱা জেগা অ, তাত যে গা পা ধোৱা জেগা চব থাকে আউ ন'
নহয়, ৰুম এটা ভাৰা লব লাগে।
অ, এনে সুবিধা আছে আউ। তাত সুবিধা আছে আৰু ধুনীয়া ৰুম, ৰুম এটা মানে গোটেই মানুহখিনিৰ কাৰণে এটা ৰুম লৈছ আউ অ, এনে থাকাৰ পৱাত থাকা কৰা চব হৈছে আউ।
অ, থাকা কৰা বনোৱাও, ঘ ৰুম এটা আছে তাতে। অ, এটা ৰুম খোৱা। লেট্ৰিন বাথৰুম ধৰি ল দু এ, এঠাইত দুটা আছে লেটিন, গা বাথৰুম দুটা আউ এঠাইত এটা লেটিন, এই কোমোদ যে সেয়া তাৰপিছত আকৌ বাথৰুম এনেকে আছে, সুবিধা আৰু সেইবিলাক।
অ, ভাড়া ভাড়া বেছি নলয় চাগে
ভাৰা এজনৰ এশ টকাকে লৈছে। সু, উম। শুবলৈ হেৰি চেৰী চব দিছে আকৌ। কোচণ চোচণ
এদিনত, এদিনত এশ টকাকে লছে
অ'।
অ, এদিনত এশ টকাকে হয়।
অ, কোচন চোচন চব দিছে। নহয়, প্ৰথম দিনা আমি লেতেকু পুখুৰী থাকোতে, তাত তিছ চকা লৈছে।
অ।
তাত মানে কুচন দিয়া নাই। আমি এয়া কাপোৰ লৈ গৈছো সেয়া পাৰি লৈ পেলাই শুইছো। এইয়া পতি চাতি লৈ গৈছো।
অ '।
তাৰপিছত কোনোবাই যদি সেই এইয়া পাতি লৈছে, তেনেহলে ত্ৰিশ টকা। আৰু বেছি দিবলগীয়া, ষাঠি টকা দিছে। আমি কু কুচন লোৱা নাই যে ত্ৰিশ টকাকে দিছো।
অ।
তাৰপিছত তেনেকে এ লেতেকু পুখুৰীত তেনেকে থাকিলো। ইয়াত আকৌ কুচন সোপা দিছে যে এশ ট কা লাগে, নিদিলেও এশ টকা দিলেও এশ টকা।
অ।
ইয়াৰ ৰুম টো মানে ভাল আও ধৰিল, ইনভাৰ্টাৰ কা কানে ক্টশ্যন আছে। ৰাতিটো লাইট নাযায়।
অ। সুবিধা মানে আও ধুনীয়া। সুবিধা অ অ সুবিধা, অ ধুনীয়া। অ, এনেকুৱা সুবিধাত থাকি, থাকি ভাল লাগে আক।
অ।
তেনেকুৱা সুবিধা হ'ব লাগে আও ন, তেনেকুৱাত ভাল লাগে।
উম।
খালি আও নাজিৰা গৈছিলো নহয়। আমাৰ না নাজিৰা যাওঁতে সেই তেনেকুৱা সুবিধা আছে। মানে কি আমি থাকাকে যোৱা নাই, এ অগ্নিনাভ মন্দিৰলে গৈছিলো আমি।
উম।
অ, আমাৰ তাত আক তেনেকুৱা সুবিধা ধৰি লও থাকিবলে সুবিধা আছে, থাকো বুলিলে। আমি থাকাকে যোৱা নাই, আমি গৈছো ৰাতি দহটা বজাত গৈছো, টেভেলাৰ এ ৰেত ৰাতি দহটা বজাত গৈছো, ৰাতিপুৱা মানে পাঁচটা বজাত পাই গ'লো তা। পাঁচটা বজাত। অ', ৰাতিটো গৈ আছো আও পাঁচটা বজাত পায় মানুহে এঘৰতে ত্ৰিশ টকাকে লৈছে, চল্লিশ টকাকে ললে, গা ধুবলগীয়া ৰুম এটা দিছে ৰুমটো, মানে তাতে কাপোৰ কানি হলোৱা, গা ধুৱা এ ইয়াৰপাতো গৈ থাকাতো গা পা ধুবই লাগিব মন্দিৰলৈ সোমাওঁতে ন,
অ অ ৰাতিটো যোৱা
তাৰপিছত গৈ পেলাই গা পা ধুই, অ চল্লিশ টকাকে লৈছে আও জোনে যি কৰিছে। আও গা ধুৱে গা ধুই কৰি আও এ আমি এ ডাইৰেক্ট মন্দিৰলৈ গৈছো মন্দিৰত ইমান লাইন বহুত লাইন। মানে কমেও হাজাৰ মানুহ লাইন, এও হাজ জাৰ হাজাৰ মানুহ, আমিও আমি অ আমি সোনকালে গ'লো যে আমি আগত পালো গৈ। লাইন, আমি পাঁচটা চাৰে পাঁচটালৈ মানে আমি মন্দিৰৰ ভিতৰত সোমালোৱে।
অ আমিও যাম বুলি ভাবি আছো।
মন্দিৰৰ হেৰি গৰাকী, নটা মান বজতহে আহিছা চাৰে নটা মান বজাতহে আহিছে কিন্তু, আমি চা চাৰে পাঁচটাৰ পৰা লাইনত ৰৈছো আঠটা বজালেকে।
অ। লাইন পাতি আছ আ।
অ লাইন পাতি আছো আৱ।
উম। তাতে চাকি বাতি নিব নালাগে ন? তেল চাকি নিব নালাগে?
তেল নিব লাগে, তেল নিব লাগিব।
সুধা তেল নিব লাগে আৱ।
বন্তি বন্তি এগছ উ থাকে নহয়। বন্তি গছত তেল ঢালিবলৈ পাৰি নিজ ঢালিব পাৰিবি। নালাগে নালাগে, খালি পানী পানী নিব লাগে। ফুল ফুল নিব লাগে। আও তেল নিব লাগে। সেইকেইটা নিলেই হ'ল। উম সে তেল, তেলটো লাগিবই কিন্তু।
অ এনে শৰাইখন আৰু অৰিহনা দিব লাগে আও ন?
শৰাইখন অৰিহণা পাঁচশ টকা এটা দিব লাগে।
আ।
সেইটো মানে পাঁচশ টকা একে ফিক্স আ। একো দিব নালাগে, খালি পাঁচশ টকা এটা দি দিলে হ'ল আ।
এ ঠিকে আছে দে। এ হেৰি প্ৰসাদ চসাদ নিলে এনে এলানিহে হয় ন। তেনেকে যদি পা পইচাটো দিলে ধৰি লোৱা কামতো আহে।
দূৰ পা যোৱা মানুহেনো ক'ত প্ৰসাদ চসাদ নিব পাৰিব হয়।
অ।
অ তাৰ পিছত সে হেৰি দি দিয়ে আৱ। মানে পইচাটো দি দিলেই হ'ল আ। পাঁচশ টকা এটা দিলেই হ'ল আ।
অ ঠিকে, তেনেকে ভাল ন।
অ আমি সেই পাঁচশ টকা এটা দিছো আৱ।
খন নিলে এলানি হয়। ধৰি লওক গৰম দিন হলে গোন্ধাই কৰে ন।
অ। এতিয়া প্ৰসাদ ছসাদ নিয়া নাই আমি। প পাঁচশ টকাকে দি দিছো আৱ। সেৱা কৰোতে নিজৰ মন জি মতে নিজে দিব পাৰে আৱ এনেই এ হেৰিত ধৰি ল। তাত দিব পাৰে ইয়াত। তেল দিয়া ওচৰতে দিব পাৰে। যোনে যি মন যায়, যোনে যি দিয়ে আৱ। দছ টকা দিলেও কথা নাই, বিছ টকা দিলেও কথা নাই। সেইটো নিজৰ মৰজি আৱ। অ। তাত নিজে দিলে হ'ল আৱ। শৰাই দিওঁতে ধৰি ল, তামোল পাণ একোৱে নিব নালাগে।
অ, অ, অ। যোৱা নাই যাম আৱ।
উম। একোৱেই নালাগে, খালি তেল, পানী। অ----অ হ'ব দে অ। অ, অ, পিছত কথা পাতিম দে। উম। উম, উম।